হেৰি আপুনি ক'ৰ পৰা কলে বাৰু
মই আপোনাৰ হেৰিৰ পৰা কৈছিলোঁ এই নুমলীগড়ৰ পৰা কৈছিলোঁ। আপোনাৰ
অঁ, মই এই বোকাখাটৰ পৰা কলো মানে। এই আপোনাক মানে মই নম্বৰটো, আপোনাৰ মই সেই হেৰিতে গুগুল গুগুলত পাতিলো মানে পালো মানে।
অ অ,
আপোনাৰ এই কম্পিউটাৰৰ দোকান আছে নেকি বাৰু-
কম্পিটাৰটো দোকান আছে হয় হয় অ অ কোৱা হয় হয় আপোনাৰ অনলাইন চনলাইন, এপ্লাই কৰা হয় তাতে।
অ মইয়ো মানে কথাটো আপোনাক, ফোন কৰিলো মই সেইকাৰণে মানে অলপমান সেই বিষয়ে সবিশেষ জানিম, বুলি অলপ আপোনাৰ পৰাও।
অ ভালে কৰিলে বাৰু কৰিলে পিছে আপুনি কি জানিব বিচাৰে মোক অলপ কলে ভাল হল হেতেন।
অ এনে আপোনালোকৰ তাত মানে ধৰক এইবিলাক কি কি, সেৱা আগবঢ়োৱা হয় বাৰ কম্পিউটাৰ কেফে বিলাকত।
আমাৰ সেৱা মানে, আপোনাৰ ডি টি পি বা প্ৰিটিং কৰা হয় বা অনলাইন এপ্লাই কৰা হয়। পাছপোৰ্ট ফটো এ ইলেক্ট্ৰিক বিল ড্ৰাইভিং লাই এইবিলাক সকলোবোৰে কৰা হয় বাৰু তাতো আপোনাৰ যদি আপোনাৰ মায় পইচা যদি বেলেগলে পঠাব লগা থাকে তেতিয়া আমাৰ তাতে পঠাব পাৰিব।
অ আপোনালোকৰ বহুত কেইটা সেৱাই মানে আছে ন আপোনালোকৰ তাতে উ, আচলতে থাকেও আজিকালি নেট কেফে বিলাকত আপোনালোকৰ কাৰণ আজিকালি সকলোবিলাক বস্তু যিহেতু অনলাইনেই, মানুহেও মানে হাতৰ হাতৰ মুঠিতে চব বস্তু বিচৰা হৈছে আৰু কাৰণ আমাৰ মোবাইল ফোনটোতে আমাৰ গোটেই পৃথিৱীখন থকা নিচিনা আজিৰ যুগত নহয় জানো। গতিকে সেই অ গতিকে সেইকাৰণে মানুহও তেনেকে বিচাৰে আগৰ দিনত ধৰক আ আপোনাৰ অফিচ কাছাৰী বিলাকত গৈ পেলাই মানুহে দিনৰ পিছত দিন লাইন পাতি থাকিব লাগে কষ্ট হয়। মানুহৰ যিমানে যি নহওক। আজিকালি সেইটো মোবাইলতে হয় গতিকে সেইখিনি। সেৱাৰ কাৰণে ভালেই হৈছে যিমানে মানে আপোনাৰ প্ৰযুক্তিবিদ্যা আগবাঢ়িছে সেই প্ৰযুক্তিবিদ্যাৰ দিনত আৰু মানে। মানুহৰ অলপ সকাহ হৈছে।
হয় হয় সেইটো হয় বাৰু পিছে আপোনাৰ এনেই হেৰি কেনেকে। কোৱা আপোনাৰ দোকান নে কি কি আপোনাৰ দোকানত কি কি মানে হেৰি কৰে প্ৰদান,
অ আমাৰ সেৱা বিলাক আপোনাৰ ধৰক। মানুহৰ যিটো আপোনাৰ জন্ম প্ৰমাণ পত্ৰ এইবিলাকৰ আমি কাম কৰো। তাৰপিছত আপোনাৰ আজিকালি এটা আপোনাৰ সেৱা সেতু বুলি এটা ওৱেবচাইট খুলিছে। সেৱা সেতু ওৱেবচাইট এই সেৱা সেতু ওৱেবচাইটত আমাৰ কাম বিলাক কৰা হয় ধৰক। কোনো ধৰণৰ তাত মানে বহুখিনি। কাম আপোনাৰ এই জাতিৰ প্ৰমাণ পত্ৰই হওক যিটো, কাচ চাৰ্টিফিকেট বুলি কয় আমাৰ তাৰপিছত জন্মৰ পঞ্জিয়ন এই এইতো কৰিবই লাগে কিন্তু জন্ম পঞ্জীয়নৰ কথা। কথাটো আপুনি জানেনে কিমান দিনৰ ভিতৰত কৰিব লাগে।
অ সেইটো কথা আমাৰ মানে দোকানত সিমান খিনি এ কোৱা কৰাকো নাই কাৰণ আমাৰ দোকানখন মানে বেছি দিন হোৱা নাই আৰু
আচ্ছা আচ্ছা মই মানে সেই আপোনাক হেৰি কাৰণে কৈ দিওঁ আৰু আপোনাৰ এই মানে নলেজৰ কাৰণে কৈ দিয়ো মানে কি হয় জন্ম প্ৰমাণপত্ৰ আজিকালি মানে বাচ্ছা এটা জন্ম হোৱা একৈশ দিনৰ ভিতৰত আমি সেইটো প পঞ্জীয়ন কৰিব লাগে। ওচৰতে যিকোনো আপুনি মেডিকেলতে হওক বা এনেকুৱা বিলাকতে গৈ পেলাই। পি এইচ চি বিলাকত গৈ জন্ম প্ৰমাণ পত্ৰ তো সেইটো মানে আজিকালি আৰু বাধ্যতামূলক যিহেতু কৰিছেই চৰকাৰে।
হয় হয় সেইটো হয় বাৰু বাইধতামূলক কৰিছেই পিছে আপোনাৰ এনেকুৱা হেৰি কেনেকুৱা হয়। আপোনাৰ এনেই দিনটোত আপোনাৰ দোকানখনত কেনেকুৱা মানে বিভিন্ন,
আমাৰ বি বিভিন্ন কাম হয়ক কাম চাম বেলেগ বিভিন্ন মানুহে আমাৰো সেইবিলাক আপোনাৰ পইচা ট্ৰেঞ্চপাৰ কৰা বা আপোনাৰ আমাৰ যিকোনো ধৰণৰ ধৰক সেৱা যিবিলাক এতিয়া ধৰক চৰকাৰো কিছুমান সেৱা থাকে ঘৰ ঘৰৰ কৰে কিছুমান মানুহে ঘৰকা মাটি বাৰী অ হয় মাজতে আপোনাৰ লেট্ৰিনৰ এটা স্কীম চলিছিলে।
হয় হয়
সেইটোত আপোনাৰ ধৰক তেনেকুৱা লেট্রিনৰ কাৰণে চক দহ হেজাৰ বা বাৰ হেজাৰ টকা এনেকুৱা কিছুমান পইচা পায় কৃষকসকলে ধৰক খেতি বাতিৰ কাৰণে হেৰি হয় তেওঁলোকৰ যিটো কে ৱাই চি এটা কৰিব লাগে।
হয় হয় হয় সেইটো হয় বাৰু সেইটো আমাৰ মানে সেইবিলাক কে ৱাই চি লৈকে কৰা হয় কিন্তু আমাৰ মানে ইমান মানে এ আপোনাৰ যোনটো ক'লে আপুনি জন্মৰ বাচ্ছাটো সেইখিনি কথা যে ক'লে সেইখিনি কথা মানে ইমান খিনি ইমান খিনি আমাৰ মানে কৰা হোৱা নাই মানে কাৰণ আমাৰ গাঁওখন নতুন ন মানে ফটক মানুহে কৰিব মানে ভয় লাগে আমাৰ ধৰক কিছুমান খেলি মেলি হলে কথাফালাক বেয়া হৈ যাব ন। নাই কাৰণ এইবিলাক চৰকাৰী কথা চব
চৰকাৰী কথা এইবিলাক মানুহৰ আৰু ভুল হোৱাটো মানে বহুত হা হা হেৰি সাৱধান আ
হয় হয় পিছত আকৌ এটা আমি সিহঁতে আমিতো দৌৰিব নেলাগে সিহঁতে দৌৰি ফুৰিব লাগিব ন
দৌৰি ফুৰিব লাগিব সিহঁতে আৰু এটা কথা মানে আজিকালিৰ দিনত কি হৈছে কিছুমান মানুহে মানে ধৰক হেৰি কৰে কিছুমান আজি কালি বেয়া ধৰক হেৰি ধান্দা মানুহ থাকে ন কিছুমানে মানে সিহঁতে আহি পেলাই কি বুলি কয় আপোনাৰ লোতিব চেষ্টা কৰে আৰু জন্ম প্ৰমাণ পত্ৰখন লৈ আহিব যে ক'ব যে দাদা মোৰ বয়সটো অলপ সলাই দিব সেইবিলাক কথা মানে কেতিয়াও আমি মানে কৰিবই নালাগে আমিও নকৰো কাৰণ সেইবিলাক আপোনাৰ পিচ পুলিচ পুলিচ কাছাৰীলে মানে গুচি যায় এইবিলাক কেচ বিলাক মানে গতিকে কোনোবাই যদি কয় যে দাদা মোৰ নামটো সলাই দিয়ক বা নামটো সলাই দিয়ক বুলি কয় অকণমান কিবা হৈ আছে সেইখিনি যিখিনি কাম সেইখিনি কথা তেনেকুৱা নিৰ্দিষ্ট কিছুমান অফিচ আছে তাৰ কাৰণে বিভাগ সেইবিলাক নিৰ্দিষ্ট বিভাগে সেইবিলাক কাম কৰিব, গতিকে আমি সেইবিলাক কাম মানে আমি নকৰো আৰু মানুহক তেওঁ দাদা বেয়া নাপাব এইবিলাক আমি কাম
হয় সেইটো সেইটো হয় ন আমাৰো কিছুমান আপোনাৰ হেৰি আহে দুই নম্বৰিয়া কামবিলাক কৰিব বিচাৰে আমাৰে কিন্তু আমাৰ তাত মানে আপোনাৰ মোৰ কৰ্মচাৰী দুজনক কৈ থোৱাই আছে কাৰণ মানে মই এইখন দোকান নাথাকো মই মানে আপোনাৰ চিমিত বিলায় চিমেণ্ট বালি থকা এই বিলাক মানে সেইটো এটা ব্যৱসায় চলাই আছোঁ তাত মানে হয় হয় মানে মোৰ সাতটা আঠটা কোম্পানীৰ লগত মানে যোগাযোগ আছে আপোনাৰ মোৰ তাত মোৰ তাত আছে আপোনাৰ ব্লেক টাইগাৰ থাকিব আপোনাৰ ষ্টাৰ চিমেণ্ট আছে আৰু আপোনাৰ এই এইটো যে এইটো নতুনকে ওলাইছে আল্ট্রাটেক যে সেইটো সেইটো মানে ইমান ভালকৈ নচলে আমাৰ বেছিকৈ চলে আমাৰ ষ্টাৰ চিমেন্ট টো বেছি চলা হয় কাৰণ অসমত বেছিভাগ মানুহে ঘৰ বনাবলৈ ষ্টাৰ চিমেণ্ট ব্যৱহাৰ কৰা হয়।
ষ্টাৰ চিমেণ্টটো ব্যৱহাৰ কৰে ন তাতে অ আমাৰ ফালে আপোনাৰ ডি এছ পি ডালমিয়া ডালমিয়া ডি এছ পি বুলি যি
হয় হয় সেইটো নাম শুনিছো আমাৰ মানে সেইটো সেইটো এইটো জেগাত আমাৰ মানে যোনটো মই যোনটো জেগাত মানে সেইটো দোকান খুলিছে সেইখনত মানে ইমান হেৰিতো চেল নহয় মানে চেল টো বহুত কম হয় সেইকাৰণে মানে মই তাত খুলিলোঁ।
অ নহয় আপুনি যদি ধৰক বিভিন্ন ধৰণৰ চিমেণ্ট ৰাখে এতিয়া বিভিন্ন গ্ৰাহকে বিভিন্ন ধৰণৰ চিমেণ্ট বিচাৰে তেনেকুৱা এটা কথা হয়
হয় মানে আমাৰ ইয়াত মানে আপোনাৰ বেছি ডিমা ডিমানডিট চিমেন্টটো ষ্টাৰ চিমেণ্ট বেছিটে ষ্টাৰ চিমেন্ট বা আলতা টাই টেট সেইটোৱে মানে বেছি থাকে সেইকাৰণে মানে মই তাত মানে বেছি ব্যস্ত হৈ থাকিব লগা হয় ন। সেইকাৰণে মানে মই লৰা দুজন ৰাখিছো সেই ল'ৰা দুজনক মানে ভালকৈ বুজাই দিয়া আছে এইবিলাক কাম ন- কৰিবি দাদা লাগিল দুটকা কমেই পা আৰু বেলেগ কাম মানে কৰিব নাপায় বুজাই দিয়া আছে ল'ৰা কেইজন মানে ভালেই বাৰু ইমান
ভালেই ন অ তেনেকুৱা তেনেকুৱা সেই বিশ্বাসটোৱে বিশ্বাসটোৱে মেইন মানুহক মানে কাৰণ আপুনি এতিয়া সেই ধুনীয়াকে কামি ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰিব সেইটো দিশত ধৰক বা নতুন কিবা ব্যৱসায় সেইটো আপুনি লগত সংগতি ৰাখি আপুনি নতুন এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব। সেইটো কথা খালি আমি সেয়া আৰু মানে নিজে সকলোৱে কষ্ট কৰি কাম কৈ খোৱা মানুহ নহয় জানো।
উম পিছে আৰু আপুনি অলপ মোক কম্পিউটাৰ কথা ক'লে ভাল লাগিলেঁতেন।
কবিতা কথা মানে আমাৰ ধৰক আপোনাৰ আৰু কাম কৰা বুলি ক'লে আমি এই যিটো আমাৰ আয়ৰ প্ৰমাণ পত- ত্ৰ যিটো ইনকাম চাৰ্টিফিকেট বুলি কয় সেই আইৰ প্ৰমাণ পত্ৰ আমি কাম কৰো। বিশেষকৈ আইৰ প্ৰমাণ পত্ৰ কাৰণে আপোনাৰ দকমেছ গাঁও বুঢ়া এখন কাগছ লাগে তেখেতৰ।
হয় হয় হয় চাৰে মানে চিগনেচাৰ সৈতে আৰ চি খন লাগে ন হয় হয়। হয় হয়।
ছৰ আপোনাৰ মাটিৰ খাজানা ৰচিদ খন দৰকাৰ ধৰক। আধাৰ কাৰ্ডটো লাগিবই মানুহজনৰ। সেইখিনি লগাই কিন্তু এটা কথা আকৌ যদি চা- কৰিয়াল হয় মানুহজন তেতিয়া চাকৰিয়াল জনৰ কাৰণে আকৌ তেখেতৰ সেই চাকৰি ডিটেইলছ ভৰাব লাগে যিটো পেজ শ্লিপ বুলি কয়। চা অফিচৰ পৰা দিয়ে মানে তেওঁলোকৰ যিটো অফিচত চাৰভে তাৰ পৰা দিয়ে মানে। সেইখনৰ দৰকাৰ হয় মানে। যদি চাকৰি থাকে এই কিছুমান চাকৰি নাথাকিলে মানুহৰ সেইখিনি দৰকাৰ নহয় আৰু।
অ সেইটো হয় বাৰু নিম্ন শ্ৰেণীৰ মানুহৰ কাৰণে বহুত সেইটো প্ৰয়োজনীয় বস্তু হয় কিছুমানত। কিছুমান কাৰণত মানে আপোনাৰ ধৰি লওঁক আপোনাৰ এ আপুনি ঘৰৰ কথা শুনি কৈছিলে সেইটো কাৰণেও সে-
উম লাগে উ লাগে লাগে সেইখিনি তাৰ মানে দৰকাৰ এক কাৰণ আইটো চাইহে কাৰণ হেৰি বিলাকো ধৰক তেনেকে সুবিধা বিলাক দিয়ে। গতিকে সেইখিনি বস্ত-
আপোনাৰ যে আপোনাৰ কথা শুনো এ আপোনাৰ কিবা যে নিম কিবা নিম্ন শ্ৰেণী মানুহ বা আপোনা চাকৰি মানুহৰ কিবা যে এ এটা নিৰ্ধাৰিত বা গোটেই বছৰটো যে এটা হেৰি পইচা এটা সেইটো কৰে সেইটো ইনকামতে কৰে নেকি সেইটো কাম।
অ সেইটো ইনকামতে কয়, অ সেইটো ইনকামতে কৰা হয়। তাৰমানে ধৰক এতিয়া আপুনি একদম কমেও বছৰে এতিয়া মানুহৰ দহ হোজাৰ টকা এটা উপাৰ্জনতো হ'বই লাগিব। আজিৰ দিনত নহয়, এক লাখ বিশ হাজাৰ টকা হয় তেনেকে এবছৰত আমি একেবাৰে অতি কমেও একলাখ বিশ হাজাৰ টকা এটা দিও আৰু সেইটো তেনেধৰণে আপোনাৰ সেই যিটো আপোনাৰ আয়ুক্ত কাৰ্যালয়ে থাকে ন ডিচ- টিউচ টো আমি দিছটিক কমিছনাৰ বুলি কও, তেওঁলোকে টানব সেই বস্তুতটো মানে আৰু এপ্ৰোভেলটো দিয়ে আৰু।
হয় হয় এনে আপুনি অলপ কাষ্ট কাষ্ট চাৰ্টিফিকেটৰ বিষয়ে অলপ ক'ব পাৰিব নেকি?
অহ কাচ চাৰ্টিফিকেটখন আপোনাৰ সেইটো জাতি প্ৰমাণ পত্ৰ আৰু ধৰক। এতিয়া আপোনাৰ তেনেকে বে বে এই পিছ অন্যান্য পিছপৰা জাতি, দি আছে যিতো আমি অথাৰ বেক ৱাট ক্লাছ অও বি চি বুলি কওঁ বা,
সেইটোহে তাত
নহয় ন ই ডাব্লউ এছৰ বস্তুত বেলেগ ই এ ডাব্লিউ এছ বস্তুতটো মানে কি হৈছে আপোনাৰ সেইটো আপোনাৰ ইকনমিকেলি উইকাৰ ছেকচনৰ হয়। যি বিলাক মানুহ, ধৰক আপোনাৰ সেই উ মানে হেৰি পইচা পাতি ক্ষেত্ৰত অলপ কম, থাকে তেওঁলোকক সেইটো দিয়ে মানে আৰু এটা কথা আপুনি জানে বাৰু ই ডাব্লিউ এছ ই ডাব্লিউ এচ খন খালী জেনেৰেল কেটেগৰী মানুহে পায়।
অ আপোনাৰ জেনেৰেল কেটেগৰী মানুহে পায় মানে আপোনাৰ আমি আমি সেই সেই বিলাক মানে পাব ক'ব নোৱাৰো ন সেইবিলাক বস্তু।
এচ টি মানুহ আপুনি যদি অও বি চি হয় বা ময়োও অও বি চি বাৰু মইয়ো অও বি চি আপুনিও আপুনিও অও বি চি নিশ্চয়।
অহ মই নিশ্চয়
অহ অহ এই অও বি চি কেটেগৰী মানুহে সেইখিনি নাপায় সেইখনি জেনেৰেল।
অহ এনেই আপোনাৰ এছ টি বা এছ টি এ এছ টি হিলছ বা এছ চি এইবিলাকৰ বিষয়ে অলপ ক'ব পাৰিলে কাৰণে ভাল আছিলে মোক।
যে এই বিলাকৰ আপোনাৰ চাৰ্টিফিকেট থাকে ধৰক তেনেকুৱা আহ গভৰ্মেন্ত, চৰকাৰ, কূতাবিলাক আৰু কূতাবিলাক দিবৰ কাৰণে।
অহ অলপ অলপ চাগৈ আপোনাৰ ৰেহাই পাই চাগৈ কিন্তু বেছি এছ টি হিলচ বিলাকে।
সিহঁতে আপোনাৰ এটা সংৰক্ষণ থাকে আৰু উম উম উম। সেইটো কাৰণে সংৰক্ষণ থাকে বিশেষভাৱে যিটো ৰিজাৰ্ভেশ্যন কুটা বুলি কোৱা হয়। সেইখিনি, ই কিন্তু এটা কথা এছ টি হিলছ হলে আপোনাৰ ৰিজাৰ্ভেশ্যনটো বহুত হেৰি থাকে এছ টি হিলছৰ চাৰ্টিফিকেট, খনৰ আপোনাৰ বহুত ভেলু যিবিলাক মানুহ ধৰক পাহাৰীয়া। অহ ভেলু পাহাৰীয়া ঠাইত ধৰক বস কৰে তেওঁলোকে বহুতো সুবিধা নাপায় আচলতে। কাৰণ তেওঁলোকৰ অকমান অহা যোৱা বা পাহাৰীয়া জেগা এটা হৈ যায় টো আচলতে।
উম উম উম উম, সেইটো কাৰণে মানে সিহঁত বহুতো সুবিধা দিয়া হয় ন অসম চৰকাৰে ন মানে স্কিম কিছুমানো বেছি। বেছি থাকে কিন্তু আমাৰ অও বি চি কৈ কাৰণ আমাৰ অও বি চি বেছিভাগ মানুহ আপোন আপোনাৰ। নামনি এনেকা হেৰিটেজ, অহ হয় কাৰণ
থাকা হয় হয় হয় হয় হয় আৰু ধৰক পঢ়া পঢ়া শুনাৰ ক্ষেত্ৰতো কলেজ চলেজ এইবিলাকত এডমিচন লবৰ কাৰণে সেইবিলাক বহুতখিনি কাম কৰে আৰু সিহঁতৰ এই বিলাক পোৱা বহুত সুবিধা থাকে আৰু
হয় হয় ঠিকে আছে বাৰু এইখিনি কথা আপোনাৰ জানিছো ভালে হৈছে বাৰু পিছে আৰু আৰু কিবা আপুনি জনাব বিচাৰিব বিচাৰিব নেকি পিছে মই জানিব বিচাৰিছো আপোনাৰ কথা পৰা।
অহ আমাৰ ধৰক আৰু তেনেকুৱা আপুনি। এই বাকী আমি ধৰক এতিয়া সেই কেফে বুলি কব গ'লে আমি সেই মোবাইল ফোনৰ ৰিচাৰ্জ চিচাৰ্জ বা এনেকুৱা, এনেকুৱা বিলাকে ৰাখো এনেকুৱা বিলাকো কাষ্টমাৰ, সুবিধা হয় আৰু গ্ৰাহকৰ আৰু ধৰক এতিয়া গ্ৰাহকৰ সুবিধা হয় আৰু তাৰপিছত সেইখিনি কথা কাৰণে যেনিবা। এ মানে তেনেকে কৰি থকা হয় আৰু কাম বিলাক।
অহ হয় পিছে আপোনাৰ এনেকা এ আপুনি চাকৰি চাকৰি ক্ষেত্ৰত, ক্ষেত্ৰত অলপ মানে আপুনি কিহৰ কিহৰ চাকৰি এপ্লাই কৰে মানে আপোনাৰ ধৰি লওঁক চব চব চাকৰি।
অহ অনলাইন চাওঁ অনলাইনত এপ্লাই কৰিবলগীয়া হয় যিকোনো ধৰ চাকৰি, গৈ আপুনি এপ্লাই কৰিব পাৰে আৰু ধৰক সেইখিনি বস্তু আপুনি যেনেকে ওলাই।
কিবা এটা চাকৰিৰ আপোনাৰ অলপ ডকমেণ্টছৰ কথা কব' পাৰিব নেকি মানে পা কিবি কি মানে আপোনাৰ কাগজ কপি লাগে এটা চাকৰি এপ্লাই কৰিবলে প্ৰথমতে
ট্ৰাৰ্ফ চিলেকচন কমিচন এছ এছ চি বুলি কয় সেইটো আপোনাৰ ধৰক আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ এটা হেৰি আৰু ৱেবছাইট সেই ৱেবছাইটত আপু' আপোনাৰ ধৰক এছ এছ চি টো কাৰণে আপোনাৰ ধৰক সেই আধাৰ কাৰ্ড বা তেনেকুৱা খিনি আজিকালি এ যিটো ফেচ ফ্ৰেচ ভেৰিকেশ্যচন বুলি কয় মানে মোবাইলতে আপুনি মানুহজনক চাই, মানুহজন স স স স সঁচাকে মানুহজন আছে নে ধৰক তেনেধৰণৰ আৰু
অহ অহ সেইখিনি কথাই ন মানে প্ৰত্যেকটো চাকৰি। চাকৰি চাকৰি আবেদনৰ কাৰণে মানে সেইখিনি বস্তু,
উম বেছ। না প্ৰত্যেকটো চাকৰিত আকৌ ধৰক তেনেকে ধৰণৰ দৈত দাতাখিনি বেলেগ বেলেগ লাগে বা চাৰ্টিফিকেট খিনি বেলেগ বেলেগ লাগে তেনেকুৱা ধৰণৰ কথা হয় সেইখিনিয়ে আৰু দিয়ক আপোনাল লগৰ কথা পাতি ভালে পালো বাৰু হয় আপোনাক তেতিয়াহ'লে মই কেতিয়াবা বাৰু লগ পাম ন ঠিক আছে দিয়ক থ
উম হ'ব তেনেহ'লে